হেল্ল', হেল্ল',
হেল্ল' অঁ শুনিছো! আহিছে আহিছে, মই ই স্কুলত আছো ৰবা তুমি
ময়ো এই জাটচ্ এনেই ঘৰতে আছিলো।
আচ্ছা।
কিবাকিবি।
অঁ অঁ অঁ স্কুলত আহোতে একচোৱেলি বহুত দূৰে দূৰি হৈ। স্কুলত আহোতে। ৰাতিপুৱা খোৱাতটো নহয়ে স্কুলত আহিহে খাওঁ আৰু কিবা অলপমান। লৈ যাওঁ, টিফিন চিফিন লৈ আহো আৰু আৰু ৰাতিপুৱাই তো ইয়াতে স্কুলত। তাকে চা টো বনাই পেলাই খাওঁ আৰু-
আচ্ছা আচ্ছা, আজি কি খালা?
আজি ৰাতিপুৱা কি খালো আজি খালো নহয় বনাইহে আহিলো। বনালো বনাই মেলেলি উম আহিলো। ৰাহি গেতিপ বনা লোৱা যে কলপিঠা বনাইছো। উম, কলপিঠা হেৰি কৰিলো। আ প্ৰথমতে, অ' কালি ৰাতিতে মই ৰেডি কৰি থৈছিলো। কলপিঠাটো। মানে এই ৰাতিপুৱা দৌৰা-দৌৰি হয় যে, এইবিলাক পেষ্টটো বনোৱাতো বহুত দিগদাৰ ন? সেইকাৰণে মানে হেৰি কৰিছো। ৰাতিতে এ, সেইটো। এইটো প্ৰিপেয়াৰ কৰি থৈ দিছিলো আৰু। আ হেৰি দিছিলোঁ কল, কল আছিলে। মানে তাইৰ কাৰণে, পাহিৰ কাৰণে কল ন, ত মানে কি হয়? একআখি একেলগে কিনো। কিনিলে মানে সেইটো থাকি যায় এনেও, হেৰিটো। আহ তেতিয়া মানে উম কলবিলাক, এই নষ্ট হৈ যায় ন? বেছিদিন নাথাকে আৰু তাইতো আমাৰতো কল হয়ে নহয়? তাই সেয়া কৰে। আহ তাই যি টিফিনত দিও আৰু এনেই। টাইমত নাখায় মানে অ' সেইটো কল থাকে। সিজোৱা কলটো, এই আটা। আটা দে এইটো মিক্সাৰটো বনাই থৈ দিওঁ আৰু।
আচ্ছা, মানে কি দিয়া? অকল কল
কল, গাখীৰ, আটা অকণমান সেয়া বেকিং পাউদাৰ আৰু চফ। আৰু চেনি-তেনি নিদিওঁ আৰু। কলৰ মিঠাৰে যিখিনি মিঠা হয় আৰু। সেয়াই
এনেকোৱা তাৱা টাইপত
উম উম উম। তাৱা হেগি খন যে, হেৰি ননষ্টিক তাক এইখন এই সৰু সৰু যে এইখন কিবা নাম
হম - হম অ হৰি আহ গম পাইছো আচ্ছা উম।
সেইটো সেই তাতে দ দিও তেতিয়া তেলতটো বেছি নালাগে আৰু অ হেল ফুড খওঁ আৰু
ম হম আছা আৰু চেৰি স্কুল কেইটালৈ আজি
আজি এক্সাম নাই ৰবা নাই- নাই- নাই এক্জাম নাই অ হেৰি এক্জাম আজি এনে চলি আছে আজি যাম নাই মানে তাৰপিছত হেৰি কৰোঁ একজাম নাথাকিলে আমাৰ বৰ ভাল ৰ'বা।
হয় নেকি?
আৰু স্কুলত কাম থাকে বাকী কিবা কিবি বেলেগ বেলেগ। সেইটো মানে এনেই আৰু লগৰ কেইটাৰ লগত আড্ডা দিব পাৰো আৰু অলপ। বাট নহ'লেতো আৰু নহয়ে আৰু কথা পতা টিফিন লৈ আহো আহ উম উম উম লৈ আহো।
উম হম -হম আজি কি টিফিনৰ টিফিনৰ মেনু কি আজি অ কলপিতাই অ অ অ অ অঠিকে আছে। হেল্ল'
অ তুমি কি আনিছা?
অ মই নাই এনেই আজি একো বেলেগ বেয়া কৰা নাই।
আচ্ছা -আচ্ছা -আচ্ছা বাকী আৰু টিকলা কেনেকুৱা আছে ভালে আহ তাক কি খুওৱা? অ
এতিয়া বৰ্তমানতো বেচম্লিক এই খাই আছে। বাকী সৰু সুৰাৰাকে এড হৈছে আৰু ছলিড মানে এনেকুৱা তোমাৰ হেৰি কি কয় কল হওক মিঠা আলু তাৰপিছত এনেকুৱা এঁ মানে হেৰি দালি বইলিং কৰি পেলাই তেনেকে তাৰ পিছত কেতিয়াবা অ' পিঠাগুৰি এনেকুৱা লুঠুৰি
উম! হ'ম!
আৰু কিবা কিবি সৰু সুৰাকে হৈছে, কিন্তু পেট ভৰাকে নহয় আৰু
উম!
জাষ্ট এনে নাম মাত্ৰকে আৰু, বাকী পেট ভৰাকে গাখীৰটোৱে চলি আছে আৰু এতিয়া। সেয়ে আৰু
খোৱাত কেনেকুৱা?
খাই, একদম নোখোৱা নহয়। কিন্তু মানে হেৰি, যুজিব লাগে আৰু অলপমান
অ' অ' অ' বা মোৰটোতো খোৱাত কি জানা? মই একে, ৰেচিপিৰ ওপৰত ৰেচিপি বনাই দিওঁ। উঁ! আৰু তেওঁ পেলোৱাৰ ওপৰত পেলাই থাকে, আৰু সেইবিলাক চব মোৰ পেটত, হূঁ! হূঁ! মোৰ পেটত।
বঢ়িয়া। কামতো আহিছে কিবা এটা।
অ' কেতিয়াবাতো এনেকুৱা হয়, এটা বাতি, দুটা বাতি এইটো নাখাওঁ যদি সেইটো দিওঁ, সেইটো দিওঁ, সেইটো দিওঁ, সেইটো দিওঁ, মানে বাতি মানে শ্লেবত সাতটা মান বাতি হৈ যায় আৰু।
কমা হয়
খোৱাৰ নামত একো নাই
হ'ম! আৰু হাজবেণ্ডে কি লৈ যায়
নাই, নাই, সি লৈ নাযায়। টিফিন লৈ নাযায় সি, অ' এই ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি যায় কাৰণ মানে অফিচতে নাথাকে ন, বহুত ত'ত, ত'ত ত'ত যাই থাকিব লাগে, থাকে কেতিয়াবা অফিচতো থাকে। কিন্তু ধুনীয়া টিফিন দিম সেইদিনাখন যাব। কবাত গুচি যাব আৰু যেনে টিফিন হেনে হৈ থাকে আৰু ঘৰত আহি এইখিনি ডাষ্টবিনত যায় সেইকাৰণে সেই কাৰণে টিফিন নিদিও আৰু
উ
হেৰি আমাৰিছ আৰু বাকী তুমাৰ কোৱা আৰু
মোৰ চলি আছে মই সেই ভাতে পোৱা যায় বাৰু ভাত আঞ্জা যি আছে তাকে খোৱা যায়
আচ্ছা আচ্ছা আচ্ছা আচ্ছা আচ্ছা অ তুমি বেদ জিনৰ পৰা
পোৰা গাইছে
অ হ হ
এতিয়া আৰু
তুমি বনাই বৰ ভাল পোৱা ন
উ কিছু কিছু কৰো আৰু এক্সপ্ৰিমেন্ট কেতিয়াবা কেতিয়াবা মন গ'লে আৰু কিবা কিবি বনাই থাকো মাজতে সেয়া বনাইছিলো ক'লা চাউলৰ ব্লেক ৰাইচৰ পায়স
অ এইটো বৰ খাবলে বৰ ভাল
বৰ তামাম ধুনীয়া আছিল যাবানে খাবলে অহ এনেই মানে চাউলটো কি হয় সেইটো অলপমান টান মানে নৰ্মেল পায়স চাউলৰ নিচিনা নহয় সেইটো কাৰণে আইদাৰ আগদিনাখন চক কৰি থব লাগে
উম হম
সেইটো হ'লে বেট বেছি বেটাৰ হয় মানে আগদিনাই যদি চক কৰি থোৱা যায় এতিয়া অলপমান মানে চফ্ট হৈ যায় অলৰেডি চাউলটো আৰু পুৰা মানে এনেকুৱা অ কালাৰটোতো এনেকুৱা অলপ পাৰপল বা অলপ মানে ডাৰ্ক সেনেকুৱা কালাৰ তাই ওলাই মানে পানীটোতো উম মানে তে এতিয়া সেনেকে কৰি তাৰ পিছত নেক্স দিনা যেতিয়া বনোৱা যায় মানে এটা বা দুটা চিটি মাৰিব লাগে। তেতিয়া অলপ চাউলটো চফ
অ
চ থোৱাৰ পিছত গাখীৰটো এয যেনেকে আমি পায়স বনালে যেনেকুৱা কৰোঁ দে উতলাব লাগে উতলাব লাগে অলপমান যেতিয়া ডাঠ হয় তাৰ পিছত মানে ফিনিচিং টাইপৰৰ মানে এইত্ৰি পাৰ্চেণ্ট গাখীৰটো ধৰি লোৱা সেনে কোৱা হৈ যায়। তাৰ পিছত চাউলটো দিম। বলে অ। তেনে চেনি দিলে হৈ যায় যদি বোলে চেনি খোৱা মান নহয় তেতিয়া -তেতিয়া একো দিব নালাগে আৰু মানে নমাই থোৱাৰ পিছত গুৰুটো দিব লাগে। নহলে গাখীৰটো ফাটি যায়।
অ আচ্ছা -আচ্ছা- আচ্ছা -আচ্ছা
গুড় হওক বা কিচমিচ এই দুটা বস্তু কেতিয়াও গৰমত দিব নালাগে। আৰু উতলাব নালাগে উতলালে গাঠিটো ফাটি যায় ছ দিব লাগে সদায় নমৰা পিছত মানে এতিয়া মানে নমোৱা মানে নমোৱা হৈ গ' ত পিছত মানে পিছত অলপ হেৰি হোৱাৰ পিছত তাৰপিছত এড কৰিব পাৰি আৰু যদি চেনী দিয়া যায় চেনী তটো মানে আমি নৰ্মেলি দিব পাৰো আৰু আগতে
উম হম
আৰু যদি চাপ'জ এনেকুৱা হয় যে আগদিনা মানে চব কৰা নহল ইনষ্টেন্ট লাগে আৰু তেতিয়া টিপছ হ'ল যে মানে পিছদিনৰ দ মানে চাপৰ্ট আজি লাগে মোক তো মই আজি এতলিষ্ট এঘন্টা আধা ঘণ্টা আগত যদি এক্দম গৰম পানী মানে ফাৰ্ষ ৱ কৰি একদম। গৰম পানীত। মানে এনেকুৱা হটকেচৰ ভিতৰত সোমাই থৈ দিব লাগে সোমাই। থৈ দিলে আহ। নহলে কিছুমান মানে যদি এয়া থাকে কভাৰ হৈ থাকে আৰু মানে হটকেছৰ ভিতৰত যদি থাকে তেতিয়া মানে ধুনীয়াকে হেৰি হৈ যায় মানে চফ্ট হৈ যায়
আচ্ছা আচ্ছা
চিম আৰু আকৌ চিটি মাৰি দিলে মানে সেই বস্তুতটো ইজি হৈ যায় মানে চেণ্ড কৰিব হ'লে টো মানে টিপছ আৰু আদৱাইজ আৰু আগদিন দি টাইম আছে তেতিয়া একদিন আগতে বোলে কৰি থ'লেও মানে অ'কে আৰু ন সেইটো চলি থাকিব।
অঁ অঁ অঁ অঁ আচ্ছা আৰু সেয়া অঁ এইটো কি এইটো মই সেইদিনা বনাইছো মাৱাৰে বনাইছে হ্ল'
কি কিৰে
মাৱা
অ আচ্ছা
অ চৰি চৰি পায় নহয় চেৱাই চেৱাই চেৱাই অ তাত মাৱা মাৱা মানে গাখীৰ দিছিলো মানে এনে আমি নৰ্মেল যিটো চেৱাই টো তেনেকে বনাও আৰু
হম হম হম।
গাখীৰতটো সিদিনা মানে কি হ'ল ভুলতে মই এইটো মাৱা অৰ্ডাৰ কৰি দিলো কি বা ভুল হ'ল মানে মাৱটো অৰ্ডাৰ কৰি দিলো মানে কি কৰো এতিয়া মাৱাটো অঁ অঁ তাৰছত গ ক্ষীৰত হেৰি কৰি তোমোক কি কৰো মা হেৰি কৰি দিলোঁ। এনেই অলপমান পিটিকি পেলাই মানে, এই কৰি গুৰা কৰি পেলাই মেছ্ কৰি পেলাই মানে হেৰিত দি দিলোঁ অ' গাখীৰত দি দিলোঁ মানে। দি পেলাই এইটো অলপ সময় বইল মই ভাবিছিলোঁ, গাখীৰটো ফাটিয়েই যাব নেকি! মই কেতিয়াও মাৱাৰে বনোৱা নাছিলো মানে, মই ভাবিছিলোঁ গাখীৰটো ফাট কি কিন্তু নাই ফাটা নাই। ধুনীয়াকে বইল কৰি পেলাই, তাৰপিছত তাতে চেৱাই খাবলে যে কেনে হৈছিল নহয়! কাজু-চাজু দি ড্ৰাই ফ্ৰুইটছ্ দি দিছিলোঁ আৰু, কিন্তু মানে একদম একদম মজা হৈ
হুম, হুম, হুম।
দিয়া, ঠিক আছে দিয়া, বহুত সময় কথা কথা পাতিলোঁ। অ', এতিয়া চাওঁ ৰ'বা। কি কৰোঁ?
অ', উম, উম, অ', অ', দিয়া, দিয়া অ'কে দিয়া, দিয়া, টাটা, বাই, বাই। ক'ত গ'ল, মানুহবিলাক কোনো নাই যে?